হেল্ল' অহ' এ আছো তুমি কি কৰিছা?
এয়া আছো ঘৰতে।
উম অহ
ভাত পানী খালে নে?
ভাত নাই খোৱা গৰম ইমান বেছি পৰিছে খাবলৈ মন যোৱা নাই।
অ' হয় বাৰু সেইটো মই আপোনা আপোনাৰ লগত কথা এটা পাতিম বুলি ফোন কৰিছিলোঁ আলোচনা কৰিম বুলি
কওক চোন
এই এতিয়াতো দেখিছে ইমান ৰ'দ পৰিছে।
হয়।
আমাৰ মানে গোলকীয় উষ্ণতাটো বৃদ্ বৃদ্ধি হৈ হৈ গৈহে আছে, তাৰ বিষয়ে আপুনি কি ভাবে মানে? তাৰ বিষয়ে আপুনি ভাল বেয়া কিবা
নে কি হৈছে, এতিয়া আৰু ইমানেই টাপ বাঢ়িছে গছ গছনিবোৰ কাটি দিছে মানুহে, সেইটো কাৰণে বিশেষ একেবাৰে বহুত বেছি গৰম হবলৈ ধৰিছে।
কি কৈছে?
এই গছ-গছনিবোৰ মানুহে ইমানেই কাটে মানে এজোপা গছ ৰুব নোৱাৰে কিন্তু কটাত পোৰা ভাল যে ৰাইজ বিলাক।
হয় হয়।
সেইটো কাৰনে বহুত বেছি গৰম হৈছে!
হয় হয় মানে গোলকীয় পৃথিৱীৰ উষ্ণতাটো দিনক দিনে গোলক মানে বৃদ্ধি হৈ হৈ গৈহে আছে। মানে কাৰণ গৰম, খৰাং সকলো মানে বেছিয়ে হৈ গৈ আছে ইয়াত।
উম হম হয়।
মানে ইয়াৰ কাৰণসমূহ কি বুলি ভাবে আপুনি?
হেল্ল?
হেল্ল!
ইয়াৰ কাৰণসমূহ আপুনি কি কি বুলি ভাবে?
মানে কি অত্যাধিক গছ কটাৰ ফলততো গৰমটো বেছি হয়!
হয় হয় এই কি বোলে পেট্ৰল ডিজেল এই এইবিলাক মানে পেট্ৰ'ল, ডিজেল, কেৰাচিন এইবিলাক গেছ পুৰাৰ ফলত মানে পুৰাৰ ফলত যিটো কাৰ্বন দা অক্সাইড গেছ ওলায়, তাৰ ফলতো মানে গোলকীয় উষ্ণতাটো বৃদ্ধি হৈ হৈ গৈ আছে দিনক দিনে।
আকৌ আমাৰ এতিয়া যেনেকে বনাঞ্চল যেনেকে গছ গছনি ধ্বংস কৰি গৈ আছে তেনেকে। গছ গছনি ধ্বংস কৰিছে তাৰতো আজিলৈকে মান মানে কৰ'বাত এজোপা-দুজোপা ৰুলেটো নহ'ব, সদ মানে আমি যিমান গছ কাটিম তাৰ দুগুণ ৰুব লাগিব তেতিয়াহে আমাৰ মানে গোলকীয়া মানে এই উষ্ণতাটো নিয়ন্ত্ৰণ হৈ থাকিব মানে আমাৰ।
হয় আৰু আজিকালি গাড়ী-মটৰ বোৰ অত্যাধিক হৈছে। গাড়ী-মটৰ চলোৱা অত্যাধিক ধোঁৱাৰ ফলতো ধৰকচোন বায়ুমণ্ডল বহুত দূষিত হৈ গৈছে। তাৰ ফলতো এনেকুৱা হয়।
হয় হয়, এই গছ গছনিয়ে কাৰ্বন-ডাই-অক্সাইড গেছ টো মানে শুহি, উম কাৰ্বন ডাই অক্সাইড গেছ টো নিজে লৈ মেলি মানে আমাক এই উষ্ণতা টোৰ পৰা মানে আমাক ৰক্ষা কৰে।
কৰে কৰে হয়।
আজিকালি যেনেকে মানে বিদ্যুৎ উৎপাদন, উদ্যোগ আদি এইবিলাক ক'তো আৰু আজিকালি গেছ ওলাই মিথেন মানে কিবা কিবি আৰু গেছ ওলাই। কাৰ্বন-ডাই-অক্সাইড, মিথেন, এই গেছ খিনিৰ পৰাওঁ, মানে
গোলকীয় উষ্ণতাটো বৃদ্ধি পাইছে।
বৃদ্ধি হৈছে বুলি, মই ভাৱোঁ।
হয়, হয়! হয়েই সেইটো কথা। আৰু কল- কাৰখানাৰ পৰা যিবোৰ ধোঁৱা ওলাই। সেইবোৰৰ পৰাও, পূৰা সেৰি হৈ গৈছে। গোলকীয় উষ্ণতাটো বৃদ্ধি পাবলৈ ধৰিছে।
হয়, হয়! আমি ভাৱোঁ এইবিলাক, আমি নিজে নিয়ন্ত্ৰণ কৰিব লাগিব। আমিও, হয়, হয়। আপুনিও দহজনক ক'ব লাগিব, আমিও ক'ব লাগিব। আকৌ আমি কোৱা কেইজনেও যাতে, আন বেলেগক কয়, আমি তেনেকুৱা এটা কিবা কৰিব পাৰোঁ নেকি বাৰু?
পাৰি-পাৰি।
আমিতো এনেকে, মোবাইল ফোনৰ যোগেদিয়ে আলোচনা কৰি কৰি থাকিলে নহ'ব, আমি সকলোৱে একগোট হৈ, এই বিষয়ে আলোচনা কৰিব লাগিব। কাৰণ, মোবাইল ফোনতে এবাৰ কথা পাতিলেও, আমি পাহৰি থাকিম। কিন্তু, যেতিয়া আমি সকলোৱে, এক গোট হৈ কথা পাতিম।
হয়!
তেতিয়াহে, এই মানে, এনেকুৱা বিষয় বিলাকৰ ওপৰত কঠোৰ মানে, বি-বিবেচনা কৰা হয়।
হয়।
আমি ইয়াৰ সমাধানো উলিয়াব পাৰোঁ।
হয়। ধৰক আপুনি ওলাই আহিলে, আজি দহজন। হেল্ল'? ধৰক, আপুনি ওলাই আহিলে আৰু দহজন লৈ আহিলে। দহজোপা গছ পুলি ৰোৱা হয়। সে সেইপিনৰ পৰাও আমাৰ, গোলকীয় উষ্ণতাটো অকমান হ'লেও, কমি আহিব। আপোনাক দেখিলে, বেলেগেও আহিব, ঠিক তেনেদৰে।
হয়, হয়।
আমি বিজু, মানে, কিছুমানে এতিয়া, গাড়ী-গাড়ীৰ পৰাওতো গেছ উম, মানে এটা, বেয়া গেছ ওলাই, যিটোৱে মানে আমাৰ, গোলকীয় উষ্ণতাটো বৃ গতিকে, আমি ভাবোঁ! আমি এতিয়া গৈ আছোঁ ক'ৰবালে যেনিবা, আমি যদি গৈ থাকোঁ, নে এচি, এচিটো লগায়ে যায়, আজিকালি প্ৰায়বিলাক মানুহে। এচিৰ সলনি যদি, আমি খিৰকি-চিৰিকি খুলি যাওঁ। আকৌ আমি, ক'ৰবাত ৰখিলোগে। তেতিয়া যদি আমি, ষ্টাৰ্টটো অফ কৰি থওঁ, তেতিয়াটো আমাৰ অলপ, পৰিমাণ হ'লেও। মানে এই, গেছটো, মানে, ধোৱাটোৱে আমাৰ যেনেকে উষ্ণতাটো বৃদ্ধি কৰিছে। যেতিয়া, অফ কৰি তেতিয়া, তো আমাৰ ধোঁৱাটো নোলাব। তেতিয়াও অকমান মানে, আমি গোলকীয়া উষ্ণতাৰ তাপ তোৰ পৰা অলপ, স-সকাহ পাম চাগে, মই ভাবোঁ!
হয়!
আজিকালি, মানুহে ক মানে, গাড়ী-মটৰ হোৱাৰ পৰা মানুহে, অকমান ওচৰলৈকে, আজিকালি খোজ নকঢ়া হৈছে। তাৰ ফলত আমাৰ স্বাস্থ্যও মানে, স্বাস্থ্যজনিত ৰোগো দেখা গৈছে। আমি যদি ওচৰতে ক'ৰবাত, কিবা কৰিবলৈ আমি খোজকাঢ়ি গৈ হ'লেও কৰিব পাৰোঁ।
হয়।
এই উষ্ণতাটোৱে অকল আমাৰ গৰমেই বৃদ্ধি কৰে নে? আমাৰ দেহৰ বিভিন্ন বিভিন্ন মানে বেলেগ বেলেগ বেমাৰো সৃষ্টি কৰিছে।
হয়, হয়।
তাৰ ফলত কিছুমান মৃ
হয়, হয়। যেনে কৰোণা ভাইৰাছ। তেনেকুৱা ধৰনৰ ৰোগ বিলাক আহিবলৈ লৈছে আমাৰ এতিয়া। মাজতে কৰোণা ভাইৰাছে কিমান মানুহ হেৰি কৰিলে মানে মৃত্যুৰ মুখত পৰিলে। তেনেকুৱা ভাইৰাছ
কি কৈছে?
মানে কৰোণা ভাইৰাছৰ ফলত ইমান মানুহ মৃত্যুৰ মুখত পৰিছে। কেনেকুৱা ভাইৰাছবোৰ আহিছে।
হয়, হয়। আমি ভাবোঁ দহখন বাইক কিনাতকৈ মানে দহখন বাইকে যিমানতটো ধোৱা উলিয়াব তাতকে এখন যদি বাছত। তেতিয়া আমি কিমান খিনি মানুহ যাব পাৰোঁ। তেতিয়াও আমাৰ মানে অলপ সকাহ পাম কাৰণ দহখনন বাইক। ঘৰ ধোৱাৰ সমান বাছত সিমান খিনি ধোৱা নোলায়। কাৰণ আৰু আমি বেটেৰীৰ ই ৰিক্সাও মানে আজিকালি সহায়ৰ ল'ব পাৰোঁ। কাৰণ এইবিলাকে ইমানো অনিষ্ট নকৰে আমাৰ গোলকীয় উষ্ণতাটো।
পৰাপক্ষত ওচৰলে মানে অকমান খোজকাঢ়ি বা চাইকেল লৈ যোৱাটোৱেই পৰি মানে প্ৰয়োজনীয়।
উত্তম বুলি মইয়ো ভাবোঁ সেনেকে।
হয়।
মানে দিনক দিনে আমাৰ এই উত্তাপ টো বৃদ্ধি হৈ হৈ গৈহে আছে। কমিবলৈ মানে আমাৰ গছ গছনি আমি ধ্বংস কৰিয়ে থাকোঁ কমিব নো ক'ৰ পৰা।
হয়, হয়।
মানে গছ গছনিৰ ফলত এতিয়া জীৱ জন্তু বনাই জীৱ জন্তু বিলাকো মানে সুৰক্ষিত ক্ষিত হৈ থকা নাই।
হয়, হয়। এইটো অকল আমাৰ মানব মানে অকল মানৱ সৃষ্ট কাৰণেই নহয়। ইয়াৰ প্ৰাকৃতিক কাৰণতো। গোলকীয় উষ্ণতা বাঢ়িছে য'ত আমাৰ মানে কোনো আমি একো নকৰাকৈ। বাঢ়িছে কাৰণ আমাৰ কেতিয়াবা পখৰ ৰ'দ দি দিয়ে কেতিয়াবা আকৌ বৰষুণ। দিয়া তাৰ ফলতো মানে এদিন ৰ'দ দিয়া ফলতো গৰমৰ বৃদ্ধি হয়।
হয়।
ইয়াৰ ফলত এই উত্তাপৰ ফলত আমাৰ মানে এতিয়া। কৃষকসকলৰতো আমাৰটো অসমখন কৃষ কৃষি ভিত্তিক অসমেই হয়। অসমৰ মানুহখিনি কৃষি ভিত্ত গতিকে, ইয়াৰ ফলত যদি এ একেৰাহে যদি পখৰ ৰ'দেই দি থাকে। তাৰ ফলত মানুহৰ খেতি কৰিবলৈ অসুবিধা হয়।
হয়, বিশেষকে এতিয়া বাৰিষাৰ কাল এতিয়া যদি এনেকে ইমান উত্তাপ্ত ৰ'দ হয়। তেতিয়া আমাৰ খেতি কৰাত একেবাৰে বহুত মানে কষ্টকৰ হয়। খেতিয়কসকলৰ মানে পেটৰ ভাত মুঠি গোটাবলৈও সময় থ্য নোহোৱা হৈ পৰে। এই সময়খনত এই বিশেষকে। এই সময়কতে দুখীয়া শ্ৰেণীৰ লোকসকলে বহুত আশা লৈ মানে থাকে, এই সময়কণ।
হয়, হয় এই মানে সিহতি ভাবে আমি এতিয়াই যিমান খিনি পাৰোঁ কাম কৰি মেলি পিছলে আমি ছমাহ অন্ততঃ কষ্ট নকৰাকে খাব পাৰিম বুলি কিন্তু এনেকে উত্তাপ বৃদ্ধি হৈ গৈ থাকিলে আমাৰ মানে সেইটো কৃষি কৃষক সেইটো সম্ভৱ নহয়।
হয়।
বাৰু আপোনাৰ লগত কথা পাতি ভালেই লাগিল আগলেও এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা এইবাৰ আমি একগোট হৈহে কথা পাতিম এনেকে আমি ফোনত কথা পা ইমানটো মানে আমি
উম উম
ভাবিব নোৱাৰিম।
হয়, হয় হ'ব বাৰু হ'ব অ। পাছত হ'ব।